হেল্ল' হেল্ল'
হেল্ল' অ
অ মোৰ মাতসাৰ শুনিছা ন?
অ শুনি আছো ৰ।
হেল্ল' হেল্ল'
অ হেল্ল'
অঁ শুনি আছোঁ।
অঁ কোৱা?
কি খালা?
খোৱা বোৱা কৰা নাই বাৰু।
অঁ।
ক'ত আছ?
মই ডিউটিত আছো। তুমি?
মই ডিউটিতে। মইও ডিউটিতে।
শুনিছা শুনিছা?
মইতো শুনি আছো।
চিঞৰিতাক ইমান লাহে লাহে বমাৰী লিখা পাতিছা। চেঞ্জ হৈছে নেকি আজি?
তোমাকহে লাগিছে তেনেকা, অ' তোমাকহে লাগিছে তেনেকা। চেঞজ চেঞজ লাগিছে। বতৰ কেনেকুৱা? বতৰ কেনেকুৱা?
ৰাতিপুৱা টাইমতটোত আহোতে বৰষুণ দিব নি, ৰ'দো ওলাই আছে, ডাৱৰীয়াও কৰিছে, বৰষুণ দিবনে কি জানো।
অঁ' আমাৰ এইফালে এনেকৈ থকাই ঠিক আছে, গৰমত নোৱাৰি থাকিব দেই। বেংকৰ কাম হ'ল?
বেংকৰ কাম- নাই যোৱা, এনেকে পাছবুক খন খোলা হ'ল বাৰু কিন্তু ব্লকত যোৱা নাই। অঁ' শুনা না' এ তুমি যে কাজি মানে এবাৰ বন্ধ- যে কাজিৰঙা ন' তাত কি কি দিছিলে?
জঙা কাজিৰঙা এতিয়াই নহয়, কাজিৰঙা কেতিয়া যাবলৈ পাও নৱেম্বৰ মানত যাবলে ভাল।
গৰমত বেয়া ন?
গৰম মানে ইমান হেৰি নহয়।
উম। তাৰ পিছত এনে জীৱ-জন্তু দেখিছিলানে? দেখাই যে- টি ভি বোৰত, ৰিলচবোৰত।
সেনেকে নাই দেখা, সেনেকে নাই দেখা আৰু ধৰা আমাৰ হাতী তাৰপিছত- এনেকে নৰ্মেল এখিনি দেখিছিলোঁ মানে বাঘ চাগ আমি দেখিব, আমি বাঘ চাগ দেখিবলৈ নাপালোঁ মানে।
তেতিয়া হ'লে তুমি সেই কিবাত যাবা, গুৱাহাটী চিৰিয়াখানাত যাবা। তাত মই গৈছিলো জানা, জানুৱাৰীত গৈছিলো জানুৱাৰী মাহত। বাঘ দেখিলো, ভালোক ফাৰ্ষ টাইম মই দেখাই নাই আজিলৈকে তাৰপিছত-
বাঘ চাঘ- তো সেইটো নহয়, কিন্তু নে্যনেল পাৰ্কৰ কথাটো বেলেগ আৰু চিৰিয়াখানাও নেচনেল পাৰ্কৰ মাজত পাৰ্থক্য আছে ন।
গড়ো দেখিলো-
তাতমানে তাতমানে যাবও লাগে আৰু জেগাটোকোৱা
তাত বহুত মানে বাহিৰৰ দেশৰ চৰাই তৰাইবোৰ আহে গম পোৱাা নাই, বহুত ধুনীয়া চৰাইবোৰ চাব লাগে, চেলফ
মোৰ নাজানোঁ। অ', কিছুমানৰ নামো নাজানোঁ। অজগৰ সাপো দেখিলো জানা।
ক'ত?
তাতে চিৰিয়াখানা খালি সৰু আছিলে ডাঙৰ অজগৰ সাপটো যে মৰি গ'ল তাক যে
নাই নয়ে
তুমি কি কথা কৈ আছা। কাজিৰঙাৰ কথা কৈছা। অহ', তুমি
কাজিৰঙাৰ কথা আৰু হেই মাজৰ পাৰ্থক্য আছে ন।
কাজিৰঙাতচোন একো নাইেচোন। উ
কি নাই এশিঙীয়া গড় আছে মেইন বস্তু সেইটো এশিঙীয়া গড় আছে বোলো।
অ'।
ম'হ দেখিলোঁ ম'হ আছে।
অ', মই সৰুতে দেখিছোঁ মই আমাৰ গাঁৱত আছে।
উম।
নেদেখা বস্তু কি দেখিলা কি কি?
নে নেদেখা বস্তু মানে হে ওচৰৰ পৰা গড় দেখিলোঁ গড়।
খৰ্গৰ খৰ্গ আছিলে নে ন কাটা আছিলে।
ব চৰাই, চৰাই এটা দেখিছিল ফেলখন চৰাই।
কি চৰাই?
খেলকন বুলি কয় অসমীয়াত কি কয় জানো পাই?
আৰু গড়টো খৰ্গ আছিলে নে কটা আছিলে।
কি ক খৰ্গতো কেলে কটা থাকিব আৰু।
নহয় কিছুমান যে কাটি দিয়ে যে ত চিৰিয়াখানা যে আমি চাওঁতে চিৰিয়াখানা যে আমি যে চাওঁতে যে নাই।
নাজানোঁ তেতিয়া।
আছিলে নেকি দূৰৰ পৰা চাইছোঁ ন, মই ইমান দেখি পোৱা নাছিলোঁ। দিনৰ ভাত কি বনাবা?
আৰু তেনে আৰু কি চাব লাগিব। কি খবৰ তোমালোক যাবা নেকি। কাজিৰঙা।
হাতী গড় আৰু কি ক'লা তুমি। ম এইকেইটানো এনে নৰ্মেলিও দেখিয়ে থাকোঁ কি চাব তা
ওম।
এই এনেকুৱা টাইমত বেয়া কৈছা যে পানী হয়।
এইটো এটা পানী হয় ন।
অ', এনেকা টাইমত নাযাওঁ।
নো মে' মাহৰ পৰা আমাৰ ছেপটেম্বৰ মাহলৈ বন্ধ হৈ থাকে পৰ্যন্তটো। পৰ্যটকৰভাৱে এইখিনি চাবলৈ নিদিয়ে পানী হয় ন তাত।
অ'।
কটোবৰ পৰা খোলে আৰু ন নেক
অঁ,
আৰু এনেই বস্তু নেদেখিলেও এক্সপেৰিয়েঞ্চটো কৰি আহিব লাগে ন। যিহেতু ইমান নেচনেল পাৰ্ক ন? ইমান দূৰ দূৰ। বা ম দে দে হববে
ৰ মানে চবে মিলি গলে ভাল লাগে কিনো অকলে যাবা নো।
অকলে গৈ লাভো নাই ন, অকলে কি কৰিব বৰিং লাগিব।
সেইটোয়েতো। আৰু জংঘলত এনেকে বাঘে গড়ে খেদি নাহে এই গাড়ী বোৰ যে লৈ যায়।
চেফটিত চ চেফটিত যায় ন থুৰিনা এনেকে পঠাই দিব।
আৰু কেতিয়াবা নিউজবোৰত দেখায় যে এনেকৈ যে খেদি আহে।
খেদি আহে তাৰপিছত গোটেইখিনি মানে তোমাৰ চেফটিয়ে থাকে নহয়। ইমানো মানুহ সিমান হেইৰিখিনি লৈ যায়। একো চেফটি নথকাকৈ লৈ যাব নেকি, তাকে ইমান হাতী গড় বাঘ খোপা মাজত।
উম
আৰু ট্ৰেইনিং দিয়া হয় সিতক তেনেকে তেনেকে তাৰপিছত ফৰেষ্ট গাৰ্ড থাকে।
অঁ
অ দে
তোমালোকে কেইজন গৈছিলা?
আমি কেইজন গৈছিলো এক দুই তিনি চাৰি পাঁচ ছয় জন গৈছিলো আমি। এনেকে আমাৰ এটা গ্ৰুপ হলে এটা গ্ৰুপ হলে ভাল আৰু চবৰ কাৰণে এখন গাড়ী বুক কৰি লব পাৰি তেনেকে ম কোৱা তাৰপিছত দুপৰীয়া ওলাই দিয়ে আৰু দুই ঘণ্টা। নাই থাকা নাই বাইক লৈ গৈছো ফুৰিব গুচি আ
মানে তাত থকা ব্যৱস্থা আছে জানো?
ধান নাই ওচৰে পাজৰে তোমাৰ হোটেল লগ আছিল পাই যাবা ছাগে থাকিবলৈ টেনছন ইমান নাই কাৰণ তালৈ বাহিৰৰ বাহিৰৰ পৰা তোমাৰ পৰ্যটক আহি থাকে ন! এইখিনি থকা খোৱাৰ ব্যৱস্থাটো পুৰা ভালকে ৰাখিছে প্ৰব্লেম নহয়।
এনে এনে খৰচা কিমান মান পৰিলে? তোমালোকৰ ঘৰৰ পৰা তালৈকে?
আমাৰ খৰচা তেনেকে ইমান নাই বাৰু, বাইকৰ তেল ভৰালো ধৰিলো বাইকৰ তেল ভৰোৱালো খানাটো আৰু তাত হাৰ্ডলি তোমাৰ এটা যদি গৈছে কিমানকে গৈছে দেই, এনেই দছটা মাৰিছোঁ পোন্ধৰ ভিতৰত ধুনীয়াকে বিন্দাস এটা মানে, পুৰা মানে খচবোজ কৰি পোন্ধৰশ তা ভিতৰত
অঁ
কাৰণ আমি ছয়টা ছয়টা গৈছোঁ ন, এনেকৈ হৈ গ'লে বস্তুটো এমাউণ্টো বাঢ়ি যায়। এনেকে হলে ভাল, এই এতিয়া তেনেকে প্লেনিং নাই, ঠাণ্ডা দিনত চাওচোন কি হয় জেগা ডূখলে ফুৰিব যাব লাগিব বহুত দিন যোৱাও হোৱা নাই
এইপিনে এইপিনে আহিবা না এইপিনে আহিলে ময়ো যাব পাৰিম।
আমি লগৰ লগতহে যাওঁ, মানে বেলেগৰ লগত নাযাওঁ।
কিনো মই তোমাৰ লগত যাম আক।
আমি লগৰ লগত
কেনেকে, এনেকে যে কেম্পিং কৰি যে যায় সেইবোৰ কি জেগাত যায় ইমান ভাল লাগে
জানো মই গৈ পোৱা নাইতো
পাহাৰ মাজত যে অ কষ্টও হয় চাগে মানে ৰিলচত এনেকে দেখাত বহুত ভাল লাগে কিন্তু ৰিয়েলত চাগে বহুত বেয়া চাগে ন
এটো আইডিয়া নাই মো আইডিয়া নাই বোলো মোৰ একদম
অঁ ত ভাত কি বনাবা
হয় জানো চাই লওঁ কি বনাও
নে খাই আহিবা বাহিৰত
চাই লওঁ তাকে বাহিৰতো খাব পাওঁ বনাবও পাওঁ
উম তোমা কামবোৰ কৰি আছানে
উ চলি আছ
অ
লাহে লাহে কই আছোঁ আউ
উম বতৰ
হৈগে এতিয়া বতৰ মোটামুটি ঠিকেই আছে এনেকে থাকিলে ভালেই কিন্তু বউষুণ আহিব যেন লাগিছে
বৰষুণ আহিলে
মানে বতৰ বতৰ গোমা গোমা হয় আছে
ডাৱৰীয়া হৈ আছে কোৱা কি গোমাত
গোমা গোমা মানে ডাৱৰীয়া
উম
বুজিলে
আউ অলপ দেৰি ৰখিবা হা কাটি নিদিবা ফনটো
কেলে
কম পিছত কম নিজে কাত খাব মানে
কেইটাত
এ নহয় এক মিনিট মানত
তই কি খাই
মই একো নাই খোৱা গৰম পানী নেমু দি চেপি খাই আহিলোঁ তাপিছতে ইয়াত আহি ইন্ন পেকেট এটা লৈ খালো একদম মানে ভাল লগা নাই গাটো
লাগিছে কথা পতাত উম বেমাৰী বেমাৰী
বেমাই লাগিছে মোৰ খোজ কাইবও মন যোৱা নাই কেনেকা লাগিছে জানো
উ
ভাগ মানে বডীটো পুৰা ভাগৰুৱা হৈ আছে কিন্তু